অ', পাইছো, তুমি পাইছা?
অ', পাইছো, কি কৰে আছা?
অ', আছো এনেৱে মানে বহি আছিলো চাতৰ ওপৰত, তুমি কি কৰি আছা?
হ মই এনে বহি আছিলো আৰু মানে মোৰ ভাগৰ লাগিছিল নহ, এনে বহি আছিল আৰু।
আহ, আহ, এ দিনটো কেনেকুৱা গ'ল তোমাৰ? অ', খা এতিয়ালৈকে খোৱা নাই, এতিয়া যাম অলপ পিছত খাবা।
উম, দিনটো কি কৰিলা?
এ আছিলো এনে। উম, উ ৰাতিপুৱা উঠি কিনে অলপ আজি অলপ আহ, নটা বজাত উঠি কিনে মানে আহ নহ তাত উঠিলো, চাহ তাহ খালো আৰু অলপ চাহ তাহ খাই অলপ খেলিব গৈছিলো আহি কিনে অলপ ৰেষ্ট, গা-চা ধুলো ভাত চাত খাই ভাত চাত খাই অলপমান ৰেষ্ট লৈ খেলিব গৈছিলো, ক্ৰিকেট খেলি ক্ৰিকেট খেলি আহি কিনে অলপমান, উম। ক্ৰিকেট খেলি আহি কিনে অলপ গা আৰু একবাৰ গা ধুলো, গা ধুই কিনে অলপ চাহ চাহ খালো, আৰু তাৰ পিছত টিউচন আহিল টিউচনৰ পৰা টিউচন কৰি, আঠটা বজাত টিউচনটো শেষ হ'ল অলপ অ', কিবা খাই খালো, অটছ চটছ খাই কিনে
এতিয়া অটছ-চটছ খাই কিনে, তোমাৰ লগত কথা পাতি আছো। তোমাৰ কেনেকুৱা গ'ল?
মই ন দিনটো মানে অলমান বাহিৰত থাকা আছিল, অলমান বাহিৰত থাকি অলপ মানে কা বাহিৰত অলমান লগৰ বিলাকৰ ঘূৰি , ঘূৰি অলপ পিছত আহি শিকি আছো আৰু মানে, একো কৰিব কাৰণে নাই। অলমান কাম কৰিম ভাবিছিলো, কিন্তু চুস্তি লাগি আছে ভাগৰ লাগিলে না বাহিৰত যোৱা পেলা, সেইকাৰণে কাম বোৰো কৰিব মন যোৱা নাই ন বহি আছো এনে।
অ', হয়, আৰু কি কয় আজি তুমি ক এই কি পাহৰিলো, আহ তুমি যি চা-চাহ খালে নে নাই?
চাহ খালো, কেতিয়াবা খালো এনেই বহি আছো।
অ', অ'। আ কোৱা তুমি?
অ', মইতো ভাবি আছো আজি বিষয়তো তোমাৰ কথা পাতিম নেকি চচিয়েল মিডিয়া ওৰৰত। তুমি কি পাই চচিয়েল মিডিয়াত কি
চ'চিয়েল মিডিয়াৰ ওপৰত আহ, মানে আমাক বেছি অ, মানে সৰু বাচ্ছা হিতক না। ইমান চচিয়েল মিডিয়াত চলাব নালাগে যেনেকুৱা, চলাব লাগে, ইন-ইনষ্টাগ্ৰামতটো চল চলাব পাৰে। মানে ইমান এডিকশচন নহ হ'ব নালাগে। তিন টাইম মানে তিনি ঘন্টা, চাৰি ঘন্টা মেক্সিমাম তাৰ ওপৰত চলালে আখ-আখ-আখটো বেয়া হয়, চকুটো চকু বেয়া হয়, মানে ইমান দেৰিক স্কিনতে মুবাবা নালাগে না, আৰু কি কিয় অ, ফেচবুক-চেচবুক, ফেচবুক ইনষ্টাগ্ৰাম আজি-আজি কালি ল'ৰা ছোৱালীয়ে বেছি চলাই। সেইকাৰণে মানে ইমান চলাব নালাগে, তুমি কি কোৱা?
অ, এতিয়া বুজিছো মানে তুমি যি কলা অ, সেইটো মানে বুজিছো তই তিয়েই মানে ঠিকে কৈছে তুমি মানে আজিকালি চচিয়েল মিডিয়াৰ জা বা আহ মানে নতুন-নতুন বস্তু কি আছে কিবা আহি আছে ইয়াৰ লগৰ মানুহ আগত-আগত বদি যাব লাগে। মানে নতুন বস্তুবিলাক কি হয়, মানুহৰ জীৱনটো অলপমান কিবা, চল কৰিব আহে ত ইয়াৰ হিচাপকে তুমি আগত গৰি থাকিব লাগে মানে বস্তু খু লৈ থাকিব লাগে। কিন্ত বস্তুখন লোৱাৰ হিচাপে তুমি কিব কৰিব লাগে, যেনেকে চচিয়েল মেডিয়া আহিল তোমাৰ। চচিয়েল মিডিয়াত আজিকালে তুমি চোৱা যেনেকা অ, মানুহ বিলাক কি হয়, এডিকশ্বন লাগি যায় মানে চচিয়েল মিডিয়াত নাথাকিলে চলাবা একো কৰিব নোৱাৰা হা, কুম কাপি যায়, কপৰ বনৰা হৈ যায়, চকু বিষাই যায় ভিদিঅ' চুনা থাক বান গ মানুহ লগক অলপমান নিজকে কণ্ট্ৰল থাকিব লাগে মানে। অ, অলপ চলাইছে অলপ চিজত চলিব লাগে মানে, ইমান অ, কিবা চলাব নালাগে কি? নিজৰে খাৱা খা ৰাখি লোৱা এনেককা চলাই থাককা দিন পৰ এনেকা-এনেকা কৰিব নালাগে আৰু মানুহৰ।
উম, উম, হয়-হয়।
টো মানে মইতো ভাবো মানে চলাও চলাব পাৰে তোমাক কোনেও মনা কৰা নাই তোমাক। ছলাব নোৱাৰে গৈ পেলাই লেকীন চলাহ লগত তোমাৰ একটা জিমদাৰী থাকে। মানে তোমাৰ অ, অলপমান কিবা কন্ট্ৰলত চলাব লাগা সিমানে কম বেছি চলে মানে তোমাৰেই লোকচান হব। ব চব চাবা লাগে আৰু মানুহৰ।
উম, উম, হয়-হয়। আৰু অ, কি কয় আৰু ইমান চচিয়েল মিডিয়া চলাই, সেনেতে নিজৰ হেল্থৰ ওপৰতো অ, ধ্যান নিদিয়ে আৰু মানে হেল্থৰ ওপৰত। আৰু এনেকুৱা খেলবাও নাযায় কিবা ফুটবল ক্ৰিকেট এনেকুৱা। এ এনেকুৱা খেলাব লাগে ইমান চচিয়েল মিডিয়া চলালে। সেহতৰে বেয়া হ'ব, আগ চাগ বিষাব ই হাত। মানে ভালকে খোৱা দোৱা নকৰিলে তুমি কি কোৱা?
প্ৰতি ম ঠিক আছে। তুমি মানে যেনে মানুহ বোল থাকে ন আজি বা ম হ য আৰু এক মিনট নিশ্চ পাণ্ড যেনেকে তুমি কৈছা মানুহ বিলাক কি কৰে ন কি কৰে ঘ ঘৰে বহি থাকি দিনবোৰ, ফোন থাকে কৰিব নথাকা। ত' এইটো কৰি থাকিলে মানে ভাল নহয় আৰু অলপমান, তুমি বাহিৰো খেলিবা লাগে, অলপমান বদন খনৰ কিবা ৰাখিল লাগে অলমান। বদনখন চৰা থাকিব লাগা লাগে আৰু মানে তুমি দিনটো ঘৰতে বহি পেলাই চচিয়েল মিডিয়া চাই থাকিব এনেকুৱা নহয় আৰু মান সোচিয়েল মিডিয়া ভালে হ'ল অলপমান। যেনে তুমি পঢ়া শুনাৰ কাম আহে, যেনে তোমাৰ এক্সাম পৰীক্ষা আছে। তুমি পৰী কৰিব পাৰে পৰষুণৰ কাম আহে, তোমাৰ কিবা থাকিলে মানে তোমাৰ চচিয়েল মিডিয়া কাম আহি যায় আৰু এইটো আৰু লেকিণ চলাব জানিব লাগে। তুমি চচিয়েল মেডিয়াত ভাল চলা ভালে হয়, লেকিন বিয়া কাৰে চললে বিয়া হয় আৰু একদম।
উম, উম, মানে চচিয়েল মিডিয়া চলব লাগে। ইমান অ, ফাল্তু-ফাল্তু কনটেণ্ট চাব নালাগে। মানে ভাল, পঢ়াৰ বস্তু মানে চোৱা পানী বস্তু চোৱা ইমান আল্টু-ফাল্টু নাচালেই ভাল আমাৰ কন্টেন্টবিলাক এনেকুৱা, ভাল চাবা লাগে ইমান দেৰিও নচ চাবা নালাগে। মানে ভাল কন্টেনট চাললে ভালেই হ'ব, বেয়া কন্টেনট চালে বেয়া হ'ব। আজিকালিৰ ল'ৰা-ছোৱালী। কিন্তু বেয়া কোট ভাল কোট-চোট চাব লাগে, ফানি চাবা লাগে আৰু ইমান দেৰিও চাব নালাগে। স্ক্ৰীন টাইম অলপ ক-কম কৰি উঠবা লাগে হয়নে নহয়?
আমাৰ সেইবিলাক
শুনা পোৱা নাই নেকি?
না ঠিক আছে ঠিক আছে কোৱা।
অহ, মানে আজিকালি ল'ৰা-ছোৱালী ইমান স্ক্ৰীন টাইম টাইম হ'ব নালাগে আৰু অলপ কম আৰু চচিয়েল মিডিয়াত ফা ফানী বস্তু বেছি চাব লাগে। তে অহ, ফাল্টু কন্টেনবিলাক চাব নালাগে। টুটাৰ ইউজ কৰিব লাগে, টুইটাৰতটো কামৰ ইনফৰমেশ্যন আহে। হয়নে নহয়?
উম, শুনিছা।
আৰু ফেচবুকতো ইমান ফাল্টু-ফাল্টু কণ্টেন আহে ফেচবুকতো চাবাই নালাগে। তুমি কি কোৱা?
অহ, কোৱা।
হেল্ল'।
অহ, শুনা পাই আছানা?
অহ, শুনি পাইছোঁ শুনি পাইছোঁ। কোৱা-কোৱা-কোৱা।
অহ, মানে ইমান ফা এনেকুৱা-এনেকুৱা কণ্টেন চাব নালাগে, ফানী কণ্টেন চাব লাগে। তুমি কি কোৱা? স্ক্ৰীন টাইমটো অলপ কম কৰিবা লাগে।
কোৱা?
উম', অহ' শুনি পাইছো মানে তুমি যেনেকে কৈছা ভালে কৈছা। যেনেকা মানে অহ, অলপমান কণ্টেনবিলাক চাব নালাগা হয়, মানে এনেকে নিতো মানে তোমাৰ ল'ৰা-ছোৱালীবিলাকৰ মা-দেউতা ধৰা তুমি ল'ৰা-ছোৱালীবিলাক কি কৰেচোন মা-দেউতা অলপ চাব লাগে আৰু মানে
অহ', হয়, হয়। কোৱা তুমি? হেল্ল'। শুনা পাই আছানা? শুনা পাই আছনে, হেল্ল'? হেল্ল' শুনা পোৱা নাই নেকি? তিনি মিনিট আছে, হেল্ল' শুনা পাই আছা হেল্ল', হেল্ল'। শুন